অ এইয়া- ভাত বনোৱা ৰেডি কৰি আছো। উম, তই কি কৰি আছা?
এ মই চাদৰত জুলুম, গুঠি আছো ৰ। আজি ৰধলাত জুই লাগছে, গম পাইছা নে? এ ৰধলা এই যে চিয়ৰ গু দাম নে কি? তাতে নেকি টায়াৰ গুদাম ন চেয়াৰ গুদাম আছে ন। উ তাতে জুই লাগিছে।
অ, কিমান, কিমান বহুত নেক
অ বা আমাৰ এইখিনিলৈকে পুৰা ধোঁৱা উঠি আহিছে। কিমান জুই লাগব লাগ আমাৰ দেউতাহঁত গৈছে ৰ এতিয়া। উম। দেউতা ৰাহুল এনেকে গৈছে ৰ য়হতি।
অ, মই গম পোৱা নাই।
তাৰে লগত লা তাৰে লগত আকৌ লাগা লাগি আমাৰ সেয়া দাদা গুদাম আছে নহয় দেউতাহঁতৰ মালিকৰ।
উম।
সেইকাৰণে যাব লগা হ'ল ৰ।
অ।
উ কি বনাইছা তই-
মই বনোৱাই নাই বনাম হে পনীৰ আনিছো।
হয় পনীৰ আচাৰ আজি
কি গৰমত কি খোৱাম চলিছো সেইকাৰণে বোলো পনিৰকে লৈ যাওঁ। তাৰিছত আহি আছিলো আহি চাপত- আকৌ দুবেজীক লগ পালো সাজাৰ কৰি থাকে য তাতে চাহ খা প যাম চাহ খা প যাম তাৰপিছত বিষতো- পাৰ পাৰ কৰ্তহে মাত্ৰ কলেজকত যোৱা ৰাস্তাটো- গৈছে সি তিন বছৰতে আছে মই বোলো ভালে হৈছে দু বছৰতে পাইছো। জ চা খাৰবি তাৰপিছত আহিলে। চিমৰা আ নিছিলো মই চিমৰা চাহ- বুজওা সেনেকে দিলো আৰু কি দিম-
উম উম ভালে কলো তিহঁতে সদায় কৈ থাকে নহয়্ মানুহটো ভালো নালাগে দে সিটো বাৰু ধেমা ধেমালি কৰিয়ে কয় ন কিন্তু-
বাবুৰ দেউত উম হয় বাবুৰ দেউতাৰ লগত আৰু ধুবে আজো জানাই কথাত বহিলে নুঠে বহু জালত কথা পাতি- আছে পাতি- পাতি আছে আধা ঘন্টা একঘণ্টা মান কথা পতি ন বিহাৰী অ অ অ ৰাতে দুইজনে কথা বাৰা পাতি আছে মাতি আছে এতিয়াহে ওলাই গৈছেহে। যাই কিনে মেন্দা চ পাইছিল অকলে আছিল অ-
অ এনে যে এই যে দুই নম্বৰৰ ল'ৰাটো যে সি থাক।
নাই নাছিল অকলে আছিল তাৰপিছত কলেজ- চত যাব ওলাইছে চাগে তাৰপিছত মইৰ চ য চাহ খাই পিছত আহিলে মোক আকৌ কৈছে য তাইক কেনেকে নাপাৱে নহয়।
অ বেছিকৈও কৈ থাকে নহয় এনে আহ অ অ সি আজিকালি শশীৰ লগত
অ সেই কাৰণে লগে নেখাওঁ
অ
ৰাকেশ দাক কৈছিলো কালি মই অ পৰহিয়ে কৈছিলো পৰহি বন্ধ আছে বুলে ক ৰাতি হন কৈছিলে গম পইচা নে মাথা বে বেয়া নে কি ৰাতি চাৰে চয় অ চাৰে চাৰিটা মানত অ মন কা কালি বন্ধ আছে যে তই চবকে কৈ দিবি
অ মই আকৌ কালি ৰাতিপুৱা মই আকৌ কালি ৰাতিপুৱা যে তৰালিকো ফোন মাৰিছ মই বোলো কোনোবাই মই বোলো আৰু তোৰ যে খং উঠি থাকে অ অ নাই কোৱাতো বাৰু আমাৰ কৰ্তব্য কবয়ে লাগে
নকলেউ পিছত আকৌ কব না মোক ক'ব মনে তক কবই দিছো কোৱা নাই সেইকাৰণে মই বোলো কাইজে চাইজে দি কোৱাটো ক'বা লাগিব সেইটো
তাৰ মানে মই সেয়া ফোন কৰিলো ৰাতিপুৱা আঠটা মানতে কৰিছো মই কৈছো তাৰ মানে হাজবেণ্ড নাদিমে ধৰিছে আৰু ধৰোতে আৰু মই কৈছো তৰালি ক'ত গ'ল তাই গম পাইছে নে আজি যে বন্ধ বুলি তাৰ পিছত ই কৈছে গম পাইছে দিয়া তাৰ পিছত আকৌ সি কি কৰে হা তৰালিক মানে ভয় খুৱাইছে সি হয় আজি বোলে খোলা আছে পায়েল যে তাই ফোন কৰিছে বোলে সি সেনেকা কৈছে তৰালি আকৌ লগ লগ ফোন কৰিছে অ পাইলা আজি বোলে খোলা আছে আমাৰ ই কৈ আছে মোৰ মাথা আথা গৰম হৈ গ'ল জানা না মই বল মই এবচেন্ট মাৰিলো আজি যদি এবচেন্ট হয় দুটা দুটাকে মোৰ এবচেন্ট হৈ যাব বোলে তাই তাৰ মানে পৰা ৰাতিমোৰ ওপৰত খং উঠিছে আৰু মই বোলো নাই দেউ কি ধেমালি কৰি কৈছে চাগে দে কৈ অ তাকে তো চাচো এ কোৱা ধেমালি কৰে নে আৰু অ মণিকাই দে ফোন কৰিছে দে মোক এনে
অ মই ফোন কৰতে কৈছো ইমান ভাল নিউজ এটা দিছা মোক কিমান ভাল লাগছে শুনি কিনে সেনেকে কৈছে মই কৈছো যে ৰাখি দিছো মই
অ দে কি কবি আৰু
কথা পাতিবলৈ ইচ্ছা নাই মোৰ মোৰ ক'ব লাগে কৈছো আৰু
অ সেইয় আৰু আমাৰ কোৱা কৰ্তব্য যিহেতু তাইও দেচোন কিছুমান ক্ষেত্ৰত জনাওে যিমান যি নহওক ভাল হওক বেয়া হওক হয় নে নহয় আমাৰো জনোৱা কৰ্তব্য যিহেতু আমি জনাই থৈ দিয়াটো ভাল আৰু আকৌ কণিকাক কণিকাক কৈছা অ দে ঠিকে কৰিছা দে কৈ দিয়া তো কৰতব্য ন আমাৰ দে
কাৰণ পিছত আকৌ সিহঁতে থাকিব মই তই নাথাকিলে আমাকো নকব না
সেইয় আৰু ঠিকে ক অ বেয়া অ সেইয়েতো
বৰষুণ আহিব নেকি এ
ইমান ঢেৰেকণী দি আছে সেই তেতিয়াৰে পৰা বাপৰে মানে বহুত
সে আৰু
এ অলপ দিনত এনেকুৱা বতৰ হলে ভাল লাগে দেই আৰু ৰাতি দিনটো কি আৰু দিনটো সহ্য কৰোৱে আৰু ইমান গৰম।
টোপনি মাৰব পাৰি।
নহয় পাৰোৱে ৰাতিটোতো ঠাণ্ডা পৰে। কথা নাই কিন্তু দিনৰ দিনটো ন বতৰটো হলে চব মানুহৰে শান্তি হয় না। উম চবৰে কাৰণে ভাল হয় আৰু।
আজি মোৰ অলপ মানে কষ্ট হৈছিল সেইকাৰণে আহি কে আগতে ৰেষ্ট লৈছোঁ। কাম বেছি আছিল মানে বাইদেউ কৰি আছিল কৰিলেও তাৰমানে শুক্ৰবাৰেও মই য নাই বাইদেউ বোলে অসুবিধা হৈছিল। যৱা নাছিল সেইকাৰণে মানে কাম খিনি অলপ থাকি গেল।
অ অ আচ্ছা আচ্ছা ঠিকে আছে না। একো নাই দে কৰিবতো লাগবই ন যিহেতু কাম এটা ধৰিছা আৰু ন।
মই আকৌ ঘৰত যাব লাগিব নহয়।
কেতিয়া?
কোনদিনা যাও মানে বাৰ তাৰিখৰ আগতে যাবা লাগিব। মেনাবাৰ যাও চাওচোন কি হয়।
উ
গেৰেণ্টি নাই যা মানে কোনদিনা যাও। তাকে সি ত যাবই খুজি আছে। কিন্তু মইহে মানা কৰি আছো।
এ দে আৰু ছোৱলী তটো নাথাকেও ন তোৰ লগৰ অলপ
আৰু স্কুল বন্ধ দিছে না এতিয়া মায়ে যাব চেণ্টাৰত আৰু সি দিনটো কি কৰিব জানা ঘুৰি ফুৰিব লগৰ লগত বা
কি কবি আৰু এইয়া আৰু দিন আৰু ঘূৰি ফুৰা খেলা ধূলা কৰা।
অ হ'বই আৰু সৰু চলি। একো নাই দে এইটোৱে দিন আৰু এতিয়াই খেলা ধূলা নকৰিলে আৰু আমাৰ সমান হলে আৰু খেলা ধূলা কৰিব নেকি।
কি ওখ হৈছে খালি গাটোত একোৱে নাই?
উম
অকল খালি উখয়ে হৈ আছে অ হেৰিত বোলে মিনা বজাৰ আহিছে। যাবি
এ নাযাও তাতে বোলে ভাল হোৱা নাই বোলে সেইকাৰণে নাজা
কত
এ আম আমাৰ ওচৰত সেইটোৰ কথা কৈছে নেকি?
নহয় এ তুলিকাঁ হঁতৰ সিফালে
অ তাত আহিছে বুলি জানো এই ৰিণটি যে তাই ফোন কৰিছিলে তাই মোক কৈছে পাইল তহঁতৰ ওচৰত থকা মীনা বজাৰত যাম। মই কৈছো এই আমাৰ ওচৰত ভাল হোৱা নাই। নাহিবি বুলি কৈছো তাইক মই তাৰপাছত তাই কৈছে পিছে মই তুলিকাঁতৰ ইফালে কাক মানে বায়েকৰ নাম কাকলি ন কৈছে সিহঁতৰ ফালে গৈছিলো তাতে ভাল হৈছে তাতে যাম দে ন। হলে মচো দেচোন অ ম চাও দেচোন মই টাইমে নাপাও মোৰ ডিউটিও থাকে নহয় আকৌ। মইচো যদি কালিয় হয়তো গ'লো হয় মই।
আহ তাকেই ত মইও গম নাপাও হয় নহ'লে কালি বাবুক লৈ যাব পাৰিলো হয়।
গম পালো।
আজি মই কলেজত গৈছো নহয়। তেতিয়া তাৰ পিছত এ পিলপিলি ড্ৰাইভাৰতো চিনি পায় আৰু অ অ বৌ ক'ত যা হেৰি মীনা বজাৰত যাৱ নেকি সেন গৈছে সিফালে দি যাই আছে। মই কৈছোঁ সিফালে ক'ত মিনা বজাৰ আছে এইফালেহে মিনা বাজাৰ কৈছে নহয় ইয়াতেতো একোৱেই নাই সিফালৰ মিনা বজাৰতো বৰ ধুনীয়া আহিছে
অ অ ভাল হৈছে বোলে যাব পাৰিলো হয় দে ন
তাকেই টো এতিয়াটো আৰু
এতিয়া আৰু কালিৰ পৰা আৰু ডিউটিয়ে আৰু
উম তাকেই ত হয় এতিয়া টাইম নহ'ব এই পাঁচটা বজাত ছুটি কৰি আহি কিনে আৰু যাবই
ইচ্ছা নাযায় দে অ সেইয়ে আৰু ঘৰত থাকিলে দেচোন ক'বাত ক'বাত যাব পাৰি ইচ্ছা যায় কিন্তু ডিউটি
এনে ক'তো যাৱাই নাই
অ আগতে গম পোৱা হ'লে আজিয়ে যাব পাৰিলি হয়
তাকেইতো আহি কিনে যাব পাৰিলো হয় নহ'লে কালিও যাব পাৰিলো হয়
অ সেয়েতো
পিছবেলা ধুনীয়া ঠাণ্ডা পৰিছিল।
অহ
আন্টিয়ে কি কৰি আছে।
মায়ে এয়া চব্জি বনাই আছে ৰ
অ না
এ আছে তাইও মোনুক লৈ আছে
অহ ৰুতি বনোৱা হ'ল
নাই হোৱাই নাই বনামে চব্জি কেইটা হ'ল চব্জি বনোৱা হ'লে
তাকেই টো কিটো যে লাগিছে কিবা হয় হয়নে
উম সেইহেতো এই বহুত বেয়াকে জুই লাগিছিল সৰু সুৰা নহয় তামানে চৰ্ট চাৰ্কিট কৰিছে বেয়া মানে একদম ধোঁৱা টো উম সেয়া মানত হৈছে চাৰে পাঁচটা মান বা চাৰে পাঁচটা ছয়টা মানত হৈছে
অ হয় নিকি
তাৰ মানে অলপ আগফালে ওলাই গৈছিলো তেতিয়া তাৰ মানে ফায়াৰ ব্ৰিগেড তিনটা মান গৈছে যাওঁতে আৰু আমি এনেই ক'বাত যোৱা বুলি ভাবিলো তাৰপিছত ভাইটিয়ে ফোন কৰি কৈছে অ এনেকুৱা এনেকুৱা জুই লাগ লাগিছে মই দেউতাকো ফোন কৰিলোঁ আহি আছে আমি গোটেই কেইটাই ইয়াতে আছোঁ ৰহ তাৰমানে গুদাম আছে ন আমাৰ সেয়া মালিকহঁতৰ ওচৰতে সেইকাৰণে আমাৰ মানুহতো যাবই লাগিব আৰু
অ
তাহঁত আহাই নাই এতিয়া গৈছে আকৌ ওলাই
অ কেতিয়া বা আহে আকৌ
উম তাকে টো
দে পিছে। উম, দে হ'ব দে মই ভাত বাওঁ, উম দে বাই
উম দে